নমস্কাৰ দাদা আহ নমস্কাৰ
অ নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ মই ভাল আছো আপুনি
আছোঁ আৰু
মই এতিয়া শ্ৰীমন্ত বৌ আছো
অ অলপ কথা পাতিব পাৰিম না অ তাৰ মানে এতিয়াতো বৰষুণৰ মানে চিজিন বৰষুণ হোৱাৰ পিছত যে এই যে প্ৰচণ্ড যে গৰম দি আছে এতিয়া আমাৰ লৰা ছোৱালী সকল সকলক সাৱধানতা কৰাৰ কাৰণে দৰকাৰ আছেনে নাই আমাৰ
আছে আছে আছে
যেনেবা এতিয়া কি কয় তোমাৰ বাৰিষা কালতো এনেই সাপৰ উপদ্ৰৱটো অলপ বাঢ়ি যায় আহ সৰু লৰা ছোৱালীো সেইখিনি গম নাপায়
সেইখিনে গম নাপায়
অ সিহঁতে এ আৰু এই যে যিহেতু আৰু অ পৰীক্ষাটো শেষ হ'ল তৰাচলীৰ পৰীক্ষা কিন্তু হে হৈ হৈছে এতিয়া সিহঁতে কি কৰিব অ যিহেতু সিহঁতে স্কুলত নাযাব আৰু
অ
এই বন্ধৰ সময়খিনি কিন্তু সিহঁতৰ ওপৰত নজৰ ৰখা আমাৰ খুব প্ৰয়োজন আছে হা। ত' আমি নিজেও এইটো লৈ অলপ সজাগতা হ'ম আৰু ওচৰে পাজৰে যিখিনি মানুহ আছে।
হয়।
সিহঁতক অলপ কৈ দিব লাগে কাইণ্ডলি আপুনিও কৈ দিব যে আপোনাৰ ল'ৰা ছোৱালী যিহেতু স্কুলত নাযায় এতিয়াাতো ঘৰতে থাকিব ঘৰতে থাকিলে কিন্তু এই যে যে সাপৰ উপদ্ৰৱ আছে জংঘলত যাতে আপোনালোকে যাব নিদিয়ে যদি জংঘলত যায় কোনোবা কাৰণত সাপে কামোৰ এটা দি দিলে পিছত ত অঞ্চল যিহেতু হস্পিতাল মানে গৈ পোৱাটো অলপ কঠিন যাব আৰু কেতিয়াবা হস্পিতেলত গৈ পালেও চাব তাত মানে পৰ্যাপ্ত পৰিমণৰ ঔষধ নাথাকে। ইঞ্জেকচন ন থাকে তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ মানে মৃত্যু টো হ'ব পাৰে এইটো লৈ অলপ আমাৰ সাৱধানতাৰ প্ৰয়োজন আছে আৰু দ্বিতীয় কথাটো হ'ল এ এতিয়াতো ঘৰৰ ওচৰে পাঁাজৰে যিমানবোৰ এ খাল বিল আছে সেইবোৰতো পানীত পানী দি তো পুৰা ভৰ্তি হৈ আছে।
অ', অ'।
বহুত ল'ৰা ছোৱালী আছে সাঁতুৰিব নোৱাৰে কিন্তু মানে লগৰীয়াসকলৰ লগত কি কৰিব ফূৰ্তিতে মানে পানীতহঁত জঁপিয়াই পৰিব পাৰে।
অ
প পৰিলে কি হয় সি যেতিয়া পানীত টক বকাই থাকিব এই যে বেলেগ যে লগৰীবোৰ আছে না সিহঁতক এৰি তাৰ পৰা গুচি যাব। আৰু যদি গুচি যায় তেনেহ'লে তো এই মানুহজন মৰিব। ত' এইটো লৈও আমি অলপ মানে সজাগতা নিব লাগে হয় সাৱধানতা হ'ব লাগিব আৰু তিন নম্বৰ আৰু তিন নম্বৰ কথা হ'ল এই মানে আমাৰ বিশেষকৈ খোৱা লোৱাৰ যিটো মানে প্ৰক্ৰিয়া এই খোৱা লোৱাটো কিন্তু বহুত নজৰ দিব লাগে। কিয়নো এতিয়া মানে যিটিখালে কিন্তু সৰু ল ল'ৰা ছোৱালীবোৰৰ ডায়ৰি হ'ব পাৰে পাতলা পাইখানা হ'ব পাৰে ত' আমি সকলোৱে খোৱা লোৱাৰ ওপৰত অলপ নজৰ দিম আহ ত ল'ৰা ছোৱালী কি খোৱালে ভাল হ'ব আপুনিও কৈ দিব যিহেতু মানে খাদ্য হ'ল আমাৰ স্বাস্থ্যৰ মূল খাদ্যটো যদি আমাৰ অলপ এ কিবা কিবি হৈ যায় তেনেহ'লে কিন্তু বেমাৰত পৰি যাব। মানুহখিনি ত' মই খালি সৰু ল'ৰা ছোৱালীৰ কথাই কোৱা নাই ডাঙৰ সকলৰে কথাাই কৈ আছো। হয়। তাৰমানে এতিয়া আমাৰ শৰীৰত পানীৰ অভাৱ কিন্তু বেছিকৈ দেখা দিব
অ
আৰু আমি পৰ্যাপ্ত পৰিমাণে পানী পান কৰিব লাগিব। লগতে আপুনি যেতিয়া টোপনিৰ পৰা উঠিব পুৱাতে পোৱাত কি কৰিব লাগিলে অলপকৈ গৰম পানী কৰি ল'ব ঠিক আছে গৰম পানী কৰি গৰম পানী কৰি ললে কি হয় মানে আপুনি যদি খালী পেটত সেই গৰম পানী খিনি খায় খালে কি হব। আপোনাৰ মানে শৰীৰটো পোৱাতেই মানে ৱাচ হৈ গ'ল। এক ধৰণৰ ৱাছ হৈ যাব হয়। সেইবোৰ গেছৰ পৰা বহুত মানে কিবা-কিবি মানে দূৰত থাকিব। পিছে আপোনাৰ সৰু সুৰা যিবোৰ বীজাণু আছে। সেই বীজাণুবোৰো মৰি যাব। তাৰপিছত আপোনাৰ পৰা অলপ পৰামৰ্শ বিচাৰো আপোনাৰ বা কি পৰামৰ্শ আছে।
আপুনি যিখিনি কথা কৈছে মই গোটেই কথা খিনি ভাল পালো যিখিনি কথা কৈছে। আজিৰ যিহেতু গৰম চিজন চলি আছে।
উম, আপোনাৰ মাতটো অহা নাই। হেল্ল', আপোনাৰ মাতটো অহা নাই।
ৰব, ৰব, ৰব।
অ' এতিয়া শুনি আছো অলপ ভাল ঠাইত।
ৱাই ফাই ৱাইফাই ৱাইফাই অন হয়। ৱাইফাই কানেক্ট আছিল তো বেলেগ ঠাইত আহিলোঁ সেই। কাৰণে কথা মই ক'লো আৰু কি আপুনি যিখিনি পৰামৰ্শ দিলে আৰু কি,
উম,
ভাল কথাই।
কাটি-কাটি আহি আছে অ' আপোনাৰ কথাখিনি কিন্তু কাটি-কাটি আহিছে অলপ ভাল ঠাইত যাওক আপুনি।
যি আছোৱতিয়া।
অ' তাৰপিছত আৰু এটা কথা কমই তাৰমানে আহ আমি যিহেতু গাঁৱত বাস কৰো। গাঁৱত কিন্তু মানে ডক্তৰ আপুনি বিচাৰি নাভাব ত কিছুমান সৰু সুৰা। যিবোৰ বেমাৰ আছে আমাৰ মানে সদায় হৈ থাকে যেনেবা। বমি গেছ-গেছৰ পৰাই কিন্তু বমিটো আহে। ত' তেতিয়া আমি যদি ঘৰতো সকলোৰে এ আদাটোতো থাকিব লাগে আদা। ত' অলপ মানে আদা খাই দিলে আদা খোৱাৰ পিছত হ। অলপ আদা খাই দিব আদা খোৱাৰ পিছত অলপ গৰম পানী। খাই দিব চাব আপোনাৰ গেছটো বহুত কমি যাব।
অ' আচ্ছা-আচ্ছা-আচ্ছা,
অলপ ধ্যান দিব লাগে আৰু আৰু এটা বস্তু আপুনি চাব এই সময়ত কিন্তু বজাৰত কি কব পাব। বেছিভাগ পাব আপুনি কল আৰু আম। ঠিক আছে কল আৰু আম এই দুটা বস্তু কিন্তু ল'ৰা ছোৱালীয়ে খুব ভাল পায় কিন্তু এই দুটা বস্তু কিন্তু মানে গছত কিন্তু এটাও নাথাকে সিহঁত। কি কৰে কচা থকা অৱস্থা। ত' হয় কাৰ্বেট আৰু কিবা কিবি ঔষধ দি পকায় মানে। হয়, একচুৱেলি আমি সেইটো খাও। মানে ফূৰ্তিতে খাওঁ। কিন্তু সেইটো খোৱাৰ খোৱাটো কিন্তু একেই কথা হৈ যায় উম, ত আমি এই খোৱা লোৱাৰ বিষয়টো অলপ যদি নিজে যত্নবান হওঁ বা। ল'ৰা ছোৱালীক যদি অলপ যত্ন ল'ওঁ। বা ওচৰৰ-ওচৰে পাজৰে সকলক যদি অলপ কৈ দিওঁ তেনেহ'লে। কিন্তু মানে মানুহবোৰ বহুত উপকৃত।
অ' ময়ো এটা কথা শুনা পাইছো। ছ যিখিনি আম আছে মোৰ ইণ্ডিয়াত শুনি শুনা পালো আৰু কি যে বেলেগ বেলেগ কণ্ট্ৰিৰে সেইটো বেণ্ড লগাই থৈছে
হয় হয় উভতি পঠাই দিছে এইটো ময়ে শুনিছো চব উভতি পঠাই দিছে তাৰমানে সিহঁতে লৈ গৈ উম প্ৰথমে সেইটো টেষ্ট কৰে নহয় টেষ্ট কৰাৰ পিছত উম স মানে তাত ধৰা পৰিছে যে অতিৰিক্ত কেমিকেল ব্যৱহাৰ অ সেই সেইকাৰণে সিহঁতে আমবোৰ ওভোটাই পঠাই দিছে আৰু সেই কাৰণে কিন্তু এতিয়া আমাৰ ইয়াত আমৰ দাম কিন্তু বেছি নহয়
হয় নাই নাই হা কম কম বিশ টকা বিশ টকা ত্ৰিশ টকাই হ'লে পোৱা যায়
হয় আৰু এই মানে দামটো কম হোৱাৰ কাৰণে মানুহবোৰে কি কৰি আছে বেছি বেছিকৈ খাই আছে কিন্তু সিহঁতে একচুৱেলি গম নাপায় যে আম খাই আছে না বিষ ষ হৈ আছে সিহঁতে কিন্তু সেইবোৰ গম নাপায়
এইটো পিছত গম পাব এতিয়াতো গম নাপায় পিছত গম পাব এইটো
গাঁৱত থাকিলে কিন্তু আমি এই যে জীৱ চব্জি খাওঁ শাক পাচলি যিবোৰ খাওঁ হা আমি কিন্তু এটা কথা আপুনিও কৈ দিব বা সেইটো অলৰেডি মই আৰম্ভ কৰি দিছো মানে ঘৰত উৎপাদন কৰি যাতে আমি বেছিকৈ খাব পাৰো বজাৰত আপুনি কি যেনেবা আছে এতিয়া আছে জিকা
শিকে
পটল হা এইবোৰ বস্তু হা মিঠা এইবোৰ বস্তু কিন্তু চব কিবা এটা মানে কেমিকেল দিয়াৰ দি দিয়াৰ পিছত কি কি হয় বস্তুটোৰ যে ৰংটো আছে চাৰি পাঁচ দিন লৈ একেই থাকিব মানে সেউজীয়া হৈয়ে থাকিব এনেকুৱা যেন লাগিব যে এক ঘণ্টা দুই ঘণ্টা আগত
অ কষা কষা নিচি নালাগিব যে এতিয়াই উঠাই লৈ আহিছে উ
ত' মানুহে কিন্তু এইবোৰো লৈ আছে এইবোৰ অলপ লক্ষ্্য দিব লাগে ত যেতিয়া দোকানৰ ওচৰত কোনোবাই কিনি আছে তেতিয়া আপুনি ডাইৰেক্ট নক'ব ডাইৰেক্ কলে হয়তো দোকানীতো আপোনাক বেয়া পাব পাৰে যে মোৰ এটা হা কাষ্টমাৰ সি নষ্ট কৰি দিলে যেতিয়া বস্তু খিনি কিনি তাৰ পৰা গুচি আহিব তেতিয়া লাগিলে আপুনি তাৰ পিছে পিছে গৈ অলপ মাত দিব দাদা শুনকচোন আপুনি য বস্তুটো ললে এই বস্তু খন এনে এনে কথা বহুত কেমিকেল আছে বস্তুটো কিন্তু বেয়া হব এইবোৰ যেতিয়া আপুনি কৈ দিব না চাব সিহঁতেও সেইটো কিনা বন্ধ কৰি দিব আৰু নিজৰ ঘৰতে উৎপাদন কৰিব ঘৰৰ বস্তুটো বেলেগ এইটো হোৱাতেই বেলেগ ত এই বস্তু খিনি লৈ আমি অলপ ধ্যান দিব লাগে
অ আৰু এটা কথা সুধিব বিচাৰি আছো যে এতিয়াতো গৰম চিজন চলি আছে আছে মাছ মাংস বেছিকৈ খাব পাৰ না মাছ মাংস
তাৰ মানে কি কথাটো হ'ল একচুৱেলি মংস নখোৱাটোৱে ভাল গৰমৰ সময়ত পিছে মাছ আপুনি খাব পাৰে কিন্তু যিটো এই যে বাহিৰত পৰা আহে চালনী মাত যি কয় আমাৰ ইয়াৰ বজাৰত এভেইলেবল পোৱা যায় বৰফ কিছুমান আছে বৰফ দিআনে আৰু কি কিছুমান আছে হাঁফা বুলি কয় হাঁফা। হাপাৰ পৰা লৈ আনে সিহঁতে কি কৰে আহ মোটামুটি এ এ ষাঠিৰ পৰা সত্তৰ দিনৰ ভিতৰত এই মাছবোৰ কি কৰে আহ এক কিলো দেৰ কিলো দুই কিলো লৈ বনাই দিয়ে এইটো কিন্তু কেতিয়াও সম্ভৱ নহয় উম সিহঁতে কিবা মেডিচিন খুৱাই চুৱাই পানীৰ লগত মিহলাই দিয়া খাদ্যৰ লগত খাই খিনি এনেকুৱা হয়। ত' সেইবোৰ নখোৱাটোৱে ভাল আৰু পাৰিলে যিহেতু এতিয়া খাল বিল নদী সকলোতে মাছ পোৱাই যায় আমি যদি আমি যদি এক দুই ঘণ্টা নিজে পৰিশ্ৰম কৰো। ঠিক আছে লাগিলে অলপ কম খাম যদি নিজে মাৰি লৈ আহো এতিয়া দুইশ গ্ৰাম আ একশ গ্ৰাম জিনখিনি পাম সেইটো আপুনি খাব সেইটোত হে অপুনি আপুনি ভিটামিন পাব আৰু তাত কোনো ক্ষতি নহয়। হা আৰু এটা বস্তু নাখাব গৰমৰ সময়ত কণীটো নাখাব কণী খোৱাাতটো কিন্তু বেয়া হয়-হয়। যিহেতু কণী গৰম মংসটো গৰম আৰু বিশেষ তুমি যদি পলট্ৰি যদি আপুনি হয়তো খোৱাৰ অভ্যাস আছে
মই নাখাওঁ লৰা ঘৰত লৰা ছোৱালী সি পঢ়
এইটো এই এইবোৰই মেইন কথা ল'ৰা ছোৱালীয়ে পলট্ৰীৰ মাংসটো ভাল পায় কাৰণ তাত হাড় হাড়বিলাক মানে খুব নৰম সিহঁতে চোবাই খোৱাত খুব ভাল পায় ত' এইটো পৰিত কৰি দিব হা পল্ট্ৰিও কিন্তু ছেম তেনেকুৱাই পষ্পন্নৰ পৰা ষাঠি দিনৰ ভিতৰত দুই কিলো আঢাই কিলো ওজন বনাই দিয়ে। ঠিক আছে ইন্জেকচন দিয়ে কিবা কিবি মেডিচিন খুৱাই এনেকুৱা ডাঙৰ কৰি দিয়ে
যিখিনি যিখিনি ঘৰত হ কওক কওক
এইটো লৈ অলপ নজৰ দিব হা আৰু পাৰিলে